অ' শুনিছে?
অহ, কি কৰিছা ভন্টী?
আছোঁ দিয়ক, ইটো-সিটো, কিবা-কিবি
অ', আজি স্কুল বন্ধ ন?
অ স্কুল বন্ধ ৰাতিপুৱাৰ পৰা বৰষুণ পৰিলে।
অহ
ইটো সিটো কাম কৰিছোৱা, এতিয়া অকমান এৰিছে যে।
অ', ৰাতিপুৱা একে ইমান বৰষুণ। মই এই সময়ত বাৰিঘৰৰ কাম কৰি থাকো যে। চা বিছ দাদাক আজি কৰিবই নোৱাৰিলো। কাম
তাকে, বৰ বেয়াকে দিছে নহয় বৰষুণটো।
উম, এতিয়া এৰিছে ন?
এৰিছে এতিয়া, অ'।
অ', আমাৰ ফালেও এৰিছে যেনিবা অকমান জিলিঙা, হ'লেও গৰমটো ধেৰ গৰম লাগি আছে।
অ অ আমাৰ ফালে ৰ'দ নাই যদি বৰষুণটো এৰিছে। ৰ'দ এতিয়ালৈকে নাই বাৰু।
অ কাইলৈ তিথি ছিঠি পাতিছে নে নাই
কাইলৈ কাইলৈ পাতিব বুলি শুনিছোঁ, এতিয়ালৈকে মই গম পোৱা নাই কিন্তু দেই।
উম, মাধৱ জয়ন্তী
অ পাতিব বুলি শুনিছো এ মায়েক কৈ আছিলে তেতিয়া। এ, ওলালে হয় কথাখিনি, তাৰমানে ৰাতিপুৱাৰ পৰা বৰষুণ যে সেইটো কাৰণেই মানে মানুহখিনিয়ে চাগে পাতা কৰা একো হেৰি কৰা নাই।
অ', আমাৰ ফালে পাতিব।
অ'।
হেই হত উম, ভাত বনালা।
ভাত ভাত মানে নাই আৰু ৰুটি চুটি বনালো সেই ৰুটি চুটি বনাই গৈ খালো, তাৰপিছত ভাত আৰু লাহেকে বনাম আৰু।
অ
খাই বৈ উঠিছো হে।
উম মোৰ এয়া গা পা ধুই উঠি
অহ
খায় লৈছো। কালি এই আমাৰ ওচৰতে মেলা আছিলে নহয়! তাৰপিছত আৰু কালি যোৱা কালি মেলা অ মেলা চাব গলো তাৰ পিছতে এই আলু আনিলো ৰঙা আলুটো। আনি আজি ৰাতিপুৱাই সেয়া সিজাই ললো, সিজাই লয় চাহৰ লগত খাই লৈছো
অ সেইটো খায় ভাল লাগে ন চাহৰ লগত! অ খায় কিন্তু বহুত মানুহে খায় এইটো খাইয়ে নোপোৱা হলো দেখোন সেই বস্তুবিধ নাইকিয়া হৈ গৈছে ন
উম ওলাই মেলা বিলাকত ওলাই
নহয় আগতে এনেকে বজাৰে চজাৰে সেইটো বস্তু ওলাই নহয় ৰঙা আলুটো। ওলাই মই কিন্তু দেখাই নাই বহুত বহুত দিন হল দেখা নাই
অহ মোৰ ইমান বজাৰত যোৱা নাযায় খালি সেই মেলাত গৈ পেলাই পালো আৰু বোলো নাই লৈ যাও খোৱাই নাই এইবাৰ।
অ খাব লাগে সেইটোক খোৱাটো ভাল
উম
সিজাই সিজাই আমি আগতে সৰুতে ৰাতিপু পোৱা সময়ত মাহঁতে তেনেকে এ ইচকুল চিচকুল বন্ধ থাকিলে সিজাই আৰু সিজাই পেলাই তেনেকে ধুনীয়াকে চাহৰ লগত খাবলৈ দিয়ে মিঠা মিঠাও লাগে যে
মিঠাও লাগে আ উম-উম আমিও খাইছিলো আৰু আগতে আহ তাৰপা তাতে এতিয়া বহুত দিন দেখাই নাই সেইটো আনিবই পোৱা নাই ওলাই আছে ন বহাগৰ পৰা ওলাই আছে নহয় আলুটো
অহ
মই হে আনা নাই কালি সেই মেলাত দেখিলো বোলো নাই লৈ যাওঁ অলপমান তাকে আনিলো। আকৌ মাছৰ লগত খাইও ভাল লাগে। উ সিজাই লয় পেলাই অ সিজাইলৈ পেলাই অলপমান জিয়া মাছ অ হেৰি দিব লাগে টেঙা নেমু টেঙা চেপি দিব লাগে, নেমু টেঙা চেপি দিলেও খাই ভাল লাগে, খাই পোৱা নাই ন?
সেইটো তেনেকে খাই পোৱা নাই। হেৰি মিঠা মিঠা লাগিব নেকি?
মিঠা টেঙা
অ মিঠা টেঙা লাগিব।
ইমান একে চেপচেপিয়া মিঠা নহয় নহয়
থা লাগে যে অলপ
অ আঞ্জাখন ভাল লাগে, মিঠা টেঙা লাগিব ৰঙালাও আঞ্জা লগা নিচিনা।
অ অ
ৰঙালাওৱে বিলাহীয়ে মাছে নবনাই জানো?
অ অ
অ সেই তেনেকুৱাই লাগিব। নেমু টেঙা দিব লাগে আৰু অলপমান।
অ এইটো মানে হেৰি আৰু কি কয়, মানে এইটো আমি যিটো আমি খাওঁ যে এইটো কি?
খচিয়া আলু অ
সেইতু আলুতকে ধৰক এইটো আলু সোৱাদটো অকণ মিঠা নহয় জানো?
অ'
সেইটো কাৰণে মানে কৈছো মই মিঠা লাগিব নেকি
অ অলপমান, বেছি নহয়। খাই চাবাচোন বাহ, এবাৰ মাছ চাছ আনিলে আলু কেইটামান লৈ যাবা, এয়া আলু উম এয়া আলু লৈ যাবা গৈপেলাই উম খাই চাবা
খাই যদি তেনেকুৱা ভাল লাগে
উম এয়া হেৰি খাব বৌ লাগে বোলে কিবা উম, ভাল বোলে খোৱা।
খাব লাগে বুলি এ ডায়েবেটিছ থকা মানুহক খাব পাৰেনে সেইটো?
পায় বোলে অ একে বেছিকে নোৱাৰে অ তেওঁ সদায় ন এবোৰ আলু নোলায় ন
সদ অ চিজনত
উম, চিজনতহে ওলাই আও আৰু ওলালে বোলিয়েনো সদায় খাব নে ন?
অ সেই আলুটো কিন্তু আগতে আমাৰ ওচ বৰমা এজনী আছিলে নহয় বৰমা জনিয়ে মানে হে এই আমাৰ মাহতৰ ফালৰ আৰু এনেকে ভাজি পেলায়ো খোৱা দেখিছো মই এদিন খাইছিলো কিন্তু ইমান বেয়াও নাপালো
অ খাই ভাল লাগে
আগকিতা যে এনেকে ছিগিলে আঠা এটা ওলাই যায়
উম, আগতে নাম চাম পাতিলেও দিয়ে দেখোন আলুটো
সেইটোত দিয়ে এই আগটোৰ কথা কৈছো মই পাতটো ভাজি খাই অ সেই বৰমাজনীয়ে ভাজি খাই সেই তেতিয়া এদিন খাইছিলো মই
কলমৌ শাকৰ নিচিনা লাগে অলপমান কলমৌ শাকটো নিচিনা
দেখিবলৈ নাইকিয়া হ অ
উম, আমাৰো আগতে কৰে নহয় আমাৰ দেউতাই কৰে তাৰপিছত কলমৌ শাকৰ নিচিনা লাগে ভাজিটো খাবলৈ
অ অ অকমান
অ তেনেকুৱা লাগে সেইডালৰ সতি অ
এই বৰমাজনী হা
কি বনাবা এতিয়া?
কি বনাম মানে হেৰি মই ভাবিছিলো ৰাতিপুৱাই এই বতৰতো এনেকুৱা হৈ আছে
উম-উম
অকমান মছলা তচলা কিবা অকন খাম দি বনাই খাম বুলি ভাবিছিলো
অ'
আকৌ যদি ৰ'দ দিয়ে আকৌ মছলা বনালে অসুবিধা সেকাৰণে ৰুটিৰ লগতো সেই তেনেকে কাবুলী বুট দি পেলাই
অ'
পনীৰ অকণ ঘৰতে বনালো বনাই পেলাই সেই চব্জি অকন বনাই পেলাই তেনেকে খালো
অ '
বনাই নে ঘৰতে পনীৰ?
বনাও মই গাখীৰ শিক পেলাই উ এই গাখীৰতটো বেছি লাগে অলপমান
বেছি লা দিয়া। ম হেই অকমান নেমু চেপি দি পেলাই
উম ঘৰৰ গাখীৰ হলে ভাল আৰু ন বনাবৰ কাৰণে হ আমি দায় এইপা কিনি আনো কিমান নো আৰু এক লিটাৰ গেখীৰ অকমানহে ওলাবগৈ
অ সেইটো হয় বদাই পনীয়া উম
যিমান ডাঠ হয় সিমান পনিৰতটো বেছি হয়
বেছি হয়। মই মানে প্ৰথম খিনিত পুি পেলাই আৌ অকণ নমু চে দি পেলাই আকৌ সেই পানী খিনি আকৌ উতলাই দিওঁ যে উতলাই দিলে আ অকণ হৈ যায় চাবচোন
অ উম হয় তেনেকুৱা উম মই পনীৰটো মই ইমান ভাল নাপাওঁ খাই
অ
এনে মাছ মাংস নিচিনা পনিৰটো নাপাওঁ আৰু মাছ অকমান হলে তেওঁ ভাত কেইটা খাব ভাল পাওঁ দুপৰীয়া পনী হলে ইমান হেৰি ভাল নাপাওঁ
এ মই পনীৰ টো আ আকৌ এনেও ভাল পা পনিৰতো আকৌ কি কৰিব লাগে জানে আৰু এটা বস্তু কৰি খাব পাৰি সেই টো নিৰামিষ একদম আপুনি ব্ৰত খাটিলেও খাব পাৰে এই কাবুলি বুট সিজাই মানে কাবুলি বুট পনিৰ একেলগে সিজাই তাতে জলকীয়া এটা ফালি দি বঙালী ধনিয়া পাত কেইটামান দি নিমখ তুলি দিব লাগে আৰু তাৰপিছত সেইটো টেষ্টত টো ধুনীয়া হয়
অ পনীৰ খিনিৰ লগতে দিবা লাগিব। কাবুলীবুটো পনীৰ লগতে দিব লাগিব।
অ পনিৰ লগত একেলগে দিব লাগে।
অ',
সেইটো খাবচোন। প্ৰেচাৰ কুকাৰত দি দিলে মানে বুটটো সিজালৈকে পনীৰটো ফাটি চিটি যায় যে সোৱাদ টো বৰ ধুনীয়া হয়।
গুড়ি হৈ যাবগে দেখোন।
নাজায় গুড়ি হৈ। কণীটো টুকুৰা টুকুৰা কে দি দিব আপুনি অ ফাটি চিটি হে যায় গুড়া হৈ নাযায়গে। খাবলৈ ভাল লাগে।
অ', খাই পোৱা না
অ', মই মই হেৰি ভোত জলকীয়াটো দেখি পু এটা গোন্ধ আছে নহয় সেইটো গোন্ধ টেষ্টটো মানে ধুনীয়া কৰি দিয়ে ভোটজলকীয়া দিওঁ তেতিয়া তেনেকে দিলে।
উম অকমান দিয়া ভোট
অ', অকমান দি দিও। মানে পৰিমানটো চাই পেলাই দিওঁ আৰু কিমান খিনিত, কিমান খিনিতে ধৰক। সৰহ মানুহ হ'লে, সৰহকে বনাবলৈ হলে, এটাই দি দিওঁ। কম মানুহ হলে ধৰক অলপ অকনমান কাটি পেলাই তেনেকে দি দিওঁ।
উম
তেনেকেই বনাও, সেইটো সেইটো তেনেকে মানে ব্ৰত খাদিলেও খাবলৈ মানে ভাল হয় আৰু।
উ বনাব লাগিব এইবাৰ, বনাই পেলাই চা মা ব্ৰতত সিয়া আমাৰ একেবাৰে চোৱা ওলাইে থাকে নহয় মানুহ মৰা হে হে নে উম সদায়নো সিজোৱা দালিকে কিমান খাম ন সেইতেনেকেও কেতিয়াবা খাব পৰা যায় উম এমাহ এমাহত দুটা তিনটাকে চোৱা ওলাইগে কেতিয়াবা ইটো চোৱা নাযায় সিটো চোৱা ওলাই
অ এনেকে খাবচোন এসাঁজ যদি এনেকে খাই এসাঁজ দাইল চাইল দি তেনেকে খাব
উম আমনি নালাগে
আমাৰ ভাইটিটো হেৰি উ এনেকে বনাই দিলে তাক আৰু বেলেগ দিব নালাগে আৰু চব্জিটো সি মছলা দি পেলাই কাবুলী বুটটো বনালে অকণমান বেয়াহে পায়
অ সিজাই দিলে বেছি ভাল
অ সিজাই দিলে বেছি ভাল পায়। এ নাই নহৰু আদা একো নালাগে, একো নিদো খালি তেনেকেই খাও। খাবচোন। খাই বহুত টেষ্ট আছে। হে মানে ধুনীয়া লাগে খাও ৰুটি চুটিৰ লগত শুকান ৰুটিৰ লগত পাৰিলে অকনমান বাতাৰ বাতাস চা তাৰ অকমান দি দিলে ঘিউ চিউ অকণমান দি দিলে বেছি ভাল লাগে আৰু
উম -উম বাৰু হব দিয়া ন মোৰ ভাত বনাবৰ হৈছ
অ অ
অ দিয়া হব দিয়া